হেল্ল'
অ'।
কি কৰি আছা।
এনেই আছোঁ।
অ', ভাত-পানী খোৱা হ'ল।
অ', নাই খোৱা। তই খালি?
অ', নাই, নাই মইয়ো খোৱা নাই। ব্যস্ত আছা নেকি?
নাই, নাই। ব্যস্ত নাই, ক?
অ', অ', নাই মানে, অ, এনেই মানে এটা মোৰ মানে মোৰ মনত হঠাৎ এটা মানে মজাৰ বিষয় এটা, কথা এটা আহিল মই তাকে মানে তোমাক সুধিব, সুধিম বুলি ভাবিছোঁ।
কি বা ক'চোন?
অ'। অ', মানে ধৰি ল তই যদি হঠাতে মানে কৰ'বাত এক কোটি টকা এটা পাৱ হা। তেতিয়া তই কি কৰিবি? মানে সেই এক কোটি টকাটোৰে।
আৰে এক কুটি টকা বাপৰে। সাজটো প্ৰথমতেতো মই মানে ঘৰৰ, ঘৰৰ মানে কি আৰু ধৰ চব যি যি লাগা আছে চব আনি লম একদম।
উম হ।
গোটেইখিনি অ', একদম গোটেই খিনি। আৰু অ', আৰু কিছুমান মোৰ উচ্চ শিক্ষাৰ কাৰণেও অলপ দৰকাৰ হ'ব পিছলে। বা অ', উ সেনেকুৱা ধৰণে অলপ সাঁচি ৰাখিম।
আহ।
আৰু আৰু তাৰ বাহিৰেও অলপ হেয়া কৰিম আৰু কিতু মানে কাপোৰ কিনিম বা যিখিনি মোক নিজক লাগাখিনি যিখিনি বোলে নহয় মই লাগে একদম মানে বহুত কাপোৰ কাৰণ আমাৰ ছোৱালী মানুহৰটো এনেকুৱা হয়ে না কৰ'বাত গ'লে কাপোৰ না থাকেয়ে।
অ'।
ত' সেনেকুৱাকে কাপোৰ বহুত কিনি সেনেকোৱা, কাপোৰৰ লগত মিলাই চেণ্ডেল পেণ্ট মানে চব আৰু। তই কি কৰিবি বাৰু?
মইতো মইয়ো, মোৰ লাগা খিনিৰ কথাও ভাবিম। তাৰপিছত পৰিয়ালৰ কথ থাও ভাবিম। আৰু মোৰ পঢ়া পাতিৰ কাৰণেও থৈ দিম আৰু। মানে নিজৰ চখবোৰ পুৰা কৰি ল'ম আৰু।
চব অ, সেইটোৱে।
তাৰপিছ পিছত তাৰ পিছত আৰু কি- কি কৰিবি?
সেই আৰু আহ, ক'বাত মোৰ মানে যিটো য'ত - য'ত ঠাই ফুৰিব আছে এতিয়া অসমৰে বহুত খিনি বিভিন্ন ধৰণৰ ঠাই যাই পোৱা নাই এতিয়ালে। অসম বুলি নহয় হয় অহ ', বহুত ভাল - ভাল জাগা আছে অসমৰ বাহিৰতে হওক বা অসমৰ ভিতৰত। বা আৰু ভাৰতৰ বাহিৰতো আছে। ত' সেনেকুৱা ধৰণৰ যিবিলাক মানে যাব পৰা এই জাগা আছে বা সেনেকুৱা ধৰণত যাম তাতে। যাই নিজৰ মানে আনন্দ ভাল লগা খিনীহে কৰিম আৰু উপভোগ কৰিম আৰু।
অহ ', এনেই ধৰ মানে তই কি সকলো পইচাবোৰ কি খৰচে কৰি দিমি নেকি পিছলে নেৰাখক একো।
নাই - নাই ৰাখিমতো এতিয়া এক কোটি টকা তাতেতো এশ লাখ টকা।
অহ ',
এশ লাখ টকা এশ লাখৰ ধৰি লওক চল্লিশ- চল্লিশ ধৰিছো চল্লিশ পঞ্চাশ লাখ মই মোৰ মানে কি ভৱিষ্যতৰ কাৰণে পঢ়া হওক উচ্চ শিক্ষাৰ হওক আজিকালি উচ্চ শিক্ষাৰ নামতো বহুত টকা যায় না।
অহ ',
অহ ', উচ্চ শিক্ষাৰ কাৰণে হওক বা সেনেকে পৰিয়ালক কাৰণে ইটো সিটো কামত লাগিব পাৰে ত' সেনেকুৱাকে থৈ দিম অলপ পইচা। আৰু এক লাখ মানৰ কাপোৰ কিনিম। দহ লাখ মান দহ লাখ মানত ফুৰি আহিম।
ভাল - ভালেই ভাবিছ।
আৰু তই কি - কি কৰিবি? তই কবাত ফুৰিব যাম বুলি ভাবিছা নাই।
অহ ', মইতো ফুৰিব যাম মানে মোৰ ভাল লগা ঠাইবোৰ। দেশ বিদেশ দেশ বিদেশত যাম ফুৰিম আৰু বৰফ চাম মোৰ বৰফ চাপৰ বহুত মন আছে মানে।
হয় নেকি এণ্টাৰ্টিকা তই এণ্টাৰ্টিকা যাব পাৰ।
এহে পাৰি - পাৰি কিয় নোৱাৰি আৰু মই মোৰ মানে পইচাবোৰ অলপ মানে ইন্টাৰেষ্টত লগাই দিম বুলিও ভাবিছো।
অহ ', আজিকালিতো এই কিবা কিবি বহুত মানে সে আছে এপ আছে বহুতত মানে সেয়া কৰিব পাৰি। ছেভ কৰিব পাৰি গল্ডত লগাব পাৰা অহ ', সেনেকুৱা ধৰণৰ একো অহ ', ন' সেইটোৱে একো জা তে অসুবিধাৰ সন্মুখীন হব
অ', উম, সেইটৱে, এনে বা কি তই যে ক'ল তোৰ জেগা ফুৰিব মন আছে ত' তই ভ্ৰমণৰ ভ্ৰমণ কৰাৰ কিবা কি কথা ভাবিছ ভা-ভাবিবি মানে এনেই মানে ফাৰ্ষ্ট ক'লে যাবি তেনেকে।
ফাৰ্ষ্ট মানে এতিয়া অসমত মই মাজুলী যাইৱে পোৱা নাই। মাজুলী বা উজনি অসমৰ মানে মই উজনি অসমেই যাই পোৱা নাই এতিয়ালে। ত উজনি অসমত। অ মাজুলী হওঁক শিৱসাগৰৰ গোটেইখিনি সেনেকে আৰু যি যি আছে। ঐতি‌ ঐ ঐতিহাসিক মানে স্থান বহুত বিলাক মন্দিচ আছে মন মন্দিৰ আছে সেইবিলাকত যাই পোৱা নাই। সেইবিলাকত যাব ইচ্ছা আৰু আমাৰ অসমৰ বাহিৰে শ্বিলং হওঁক বা চেৰাপুঞ্জী তাতেও বহুত ৱাটাৰ ফল মানে নিজৰা কিছুমান আছে।
অ উম ঝৰ্ণাবোৰ ভাল লাগে চাই।
ভাল লাগে চাই। আৰু তাত অলপ নিজৰ মানুহৰ লগত সময় কটাই আৰু টো তেত
আৰু ভাল লাগে। উম লগ বন্ধু বান্ধৱী হলেও ভাল লাগিব দেচোন পৰিয়ালৰ মানুহ প্ৰিয় মানুহবোৰ গলে ভাল লাগে আৰু
অ নিজৰ মানুহবোৰ গলে ভাল লাগে ন? এতিয়া যো জা আক কৌ দুজনী মানে আমি আৰু মোৰ চবতকে মানে এ এটা বস্তু সেয়া ইষ্টা আছে আৰু ট্ৰেইন চেইনত যাই কেনে মানে লগ বান্ধৱীৰ লগত আৰু
উম।
ট্ৰেইনত এনেকে মানে কৰ'বাত যাব ইচ্ছা মানে তাত যায় কেনে ধুনীয়াকে ঘৰৰ মানুহ নহয় আৰু মানে গোটেই লগ আৰু। লগেৰে যাবই ইছ তাতে যাই তাতে ধুনীয়াকে মানে গোটেই খিনি উপভোগ কৰাৰ বহুত ইচ্ছা আৰু এইটো। কেতিয়ালে যাম আৰু এই।
পাৰিবি দে এদিনতটো হ'বই নিশ্চ শ্চয় হ'ব।
তাকে আৰু কি হয়।
এনে তই কোনখন ঠাই প্ৰথমে চাব বিচাৰিবি? যদি যাওঁ।
মই।
চবলৈকেতো তই এবাৰতে যাব নোৱাৰ ন? তই ফাৰ্ষ্ট প্ৰথমতে কোনটোত যাবি?
প্ৰথমতে যোৰহাট, যোৰহাট প্ৰথমে পায় নেকি বাৰু?
হু।
যোৰহাট প্ৰথমে পায় নে? ডিব্ৰুগড় প্ৰথমতে পায়। যোৰহাট পাই চাগে?
মানে ৰড বিলাক
অ অ ৰাস্তা বেলেগ অ অ সেইটোৱে ত ফাৰ্ষ্ট মাজুলীত ফাৰ্ষ্ট যাম দেই ফাৰ্ষ্ট মাজুলীত যাম।
তই যোৰহাটৰ পৰাও মাজুলীলৈ যাব
অ সেইটোয়ে অ' সেইটোয়ে নিমাত ঘাটলৈ যাব
অ' ফেৰীৰ পৰা তই সিফালে মাজুলীও পাবি আক- আক মাজুলীৰ পা তই যোৰহাটো আহিব।
অ' অ' অ' অ' সেইটোৱে।
উম' আৰু- এইবোৰৰ বাহিৰে, তোৰ এনে মানে বেলেগ কিবা সপোন আছে নেকি? যোনটো তই পইচা মানে, এক কোটি টকা পালে তই কৰিবি।
আৰু এই মানে এতিয়া আমাৰতো অসম বুলি নহয়, গোটেই দেশখনতে এ মানে যিটো আমি অৰ্থনৈতিক হাৰ বুলি কওঁ ন! অ' পাৰ্চেন্ত সেইটোতো বহুত- কমি আছে। মানে ইমান মানুহ- যিমান- পঢ়া-শুনা নহওক কিয়, তেওঁলোকে সদায় নিজৰ কথাই ভাবে। কাৰণ, এতিয়া মই যদি এক কোটি টকা- এটা পাও তেতিয়া হয় অ' মানে সান এইটো ভাবিব লগা একো কথাই নহয় যে, অ' মই নিজৰ কথাই ভাবিম।
অ' নিজৰ কথাটো চবেই ভাবে।
ন' তই নিজৰ- তাৰ বাহিৰেও আহ' মানে যিখিনি ওচৰ ওচৰ চুবুৰীয়া মানে, কি আৰু নিজৰ সহায় সামৰ্থয় অনুযায়ী যিখিনি মানুহক মই সহায় কৰিব পাৰো-
উম।
সহায় কৰিম বা অ'। বহুত, ঘৰটো বনাই দিব নোৱাৰিম ইমানখিনিটো সামৰ্থ নাই কিন্তু যিখিনি আৰু বোলে নহয়, দুখন টিং পাত কিনি কেনে এটা এনেকে ঘৰ বনাই দিছোঁ, অলপ থাকিব পাৰাকে দুখন ব্লেংকেট কিনি দিছোঁ, মই য'ত সেইটো মানে উদাহৰণস্বৰূপে কৈ আছ ত' আৰু দেই দুখন কথাটো, উম। তাৰপিছত, সেনেকে অলপ পইচা বা সেয়া সেই দুখীয়া মানে, দুখীয়া যিবিলাক দৰিদ্ৰ মানুহ আছে তাৰ লগতো অলপ ভগাই দিব পাৰি বুলি মই ভাবো আৰু মই দিম বুলি ভাবিছোঁ আৰু।
উম, ভাল বাৰু খুব ভাল, ভালে ভাবিছ' বাৰু।
অ'।
অহ, মানে আৰু তাৰপৰা মানে, মোৰ মতে মানে সমাজক এইটো উভতাই দিয়াত টো মানে প্ৰয়োজন আৰু ভালো দেচোন।
ত' এতিয়া মই ক'বাত তৰা পাব লাগিব ন'। বস্তুটো অ', মই এ, হ'ত ঠাতেতো মই ক'বাত, এনেইতো এক কোটি টকা এটা উপাৰ্জন কৰিবলৈ বহুত বছৰ লাগিব।
তাকেতো। সেইটোতো হয়, আহ, আৰু মানে অ', তই যদি উ এক কোটি টকাটো মানে, পোৱাৰ পিছত তই মানে নিজেই কাম কৰিবিনে?
অ', নিজে কাম কৰিব লাগিব।
তই নিজে কাম কৰিবিনেনে কাম কৰে মানুহ চানুহ ৰাখি
অ', নাই অ', সেইটো উ মানে নিৰ্ভৰ কৰিব, এতিয়া মই মোৰ যদি বোলে নহয়, ঘৰত মই চাকৰি যতি চাকৰি কৰি থাকো সেই খিনি টাইমত তেতিয়া মই ঘৰৰ চাকৰি কৰিব যাম আৰু মা দেউতাৰ কথা ভাবিৱ লাগিব যদি মা দেউতা গোটেইবিলাক কাম কৰিব পৰা হৈ আছে তেতিয়াাহ'লে অলপ চলপ মাহঁতে সহায় কৰি দিবই এনেও। আৰু কিন্তু অ', কিন্তু আকৌ যদি বোলে নহয় মানে ঘৰত কোনো কৰিব পৰা মানুহ নায়েই অ', আৰু কাৰণ বহুত ঘৰত বেমাৰ হৈ থাকে মা দেউতা আজিকা আজিকালি মানে মানুহৰ বেমাৰে বেছিভাগ ন'। ত', বেমাৰ হৈ থাকে বহুতৰ বোলে তেতিয়াহ'লে ঘৰত অকল মই আছো বা মোক যিজন মানে মোৰ ফিউচাৰ আৰু ভৱিষ্যতৰ ত সেইজন আছে অ সেইজন আছে দুজন যদি কামত ওলাই যাওঁ তেতিয়াহলে মানে ঘৰ চম্ভালকে এজন লাগিব তেতিয়া হলে কোনোবা এজন ল'ব পাৰো সেইটো মানে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিম আৰু মই
উম ঠিকেই ভাবিছ ছা বাৰু আৰু অ মানে চাহ টকা মানে কিছুমান মানুহ সেনেকে থাকে মানে টকা পালে টকা যদি আছে মানে পইচা যদি সেই মানুহজনৰ লগত আছে বহুত মানে ঘমন দেখাই নিজক কে মানে মোৰ তাত বহুত পইচা আছে কিন্তু মানে তোৰ মতে কি ভাব টকা মানে পইচাই জানো সুখ দিব পাৰে সকলো বস্তু
আজিকালিতো পইচাই সুখ দিব পাৰে কিন্তু সেই পইচা খিনি স্থায়ী নহয় তই পইচা খিনি আহিল এক কোটি টকাই আহিল বাৰু মোৰ তাত কিন্তু সেই এক কোটি টকাটো যদি মই সদায় এক লাখ এক লাখ মানে কি সদায় মন লগা ভাল লগা বস্তু টো কিনিছো বা সেই পইচাটোতো নাথাকে ন মোৰ লগ গত বস্তুতো দিব লাগিব পইচাটো বা মই ক'ৰবাত ফুৰিব গৈছো অ', সেই তাতে খৰচ গৈছে। মইতো এনেহ'লে মই চাকৰি কৰি আছোঁ, সেই হিচাপত মই অলপ বচাবলৈ ট্ৰেইনত গ'লো হয়।
উম।
মানে ধৰি লৈছোঁ ট্রেইনত গ'লো হয়, কিন্তুটো মোৰ তাত ইমান টকা আছে, ত' মই অ, এ বিজনেছ ক্লাছত যাব পাৰোঁ। এৰোপ্লেনত। ত' সেইটোও মানে সেনেকুৱা হ'ব পাৰে কিন্তু এই যি অ', তোমাৰ মানুহৰ স্বাৰ্থ এইবিলাক মানে, এই বিলাক মানুহ বিলাকক দেখিব নোৱাৰা হয়। মই ধনী এনেকুৱা ধৰণৰ মানুহবিলাক মানে তেওঁলোকে নাভাৱেই যাতে যে এই পইচাখিনি কেতিয়া শেষ হৈ যায় আৰু মানুহ মৰি বাচিয়ে কেইদিন থাকিম।
সেইটোতো হয় বাৰু কিন্তু, আজি-কালি চবৰ বাবে টকাটোৱে বহুত। হেৰি হৈ গৈছে আৰু।
সেইটোৱে আৰু মানে, টকাৰে চব কৰিব পাৰে। আজি-কালি টকাৰে মানুহকো কিনে।
অ মানুহো কিনিব
মানুহও কিনিব সেইকাৰণে মানুহ বিলাকে যে, টকাৰ ওপৰত মানে ইমান টকা টকা কৰি থাকে, এতিয়া অ মানে, সেই হৈছে আৰু টকাৰ মানুহ কিনিব পাৰে আগতে ইমান একো নাছিলেই। আজিকালি আৰু উম, সেইটোৱেই।
আ, ঠিকেই আছে তেন্তে।
অ', দিয়া পিছে। ভাল লাগিল আহ, অ, অ, আহ।